অ ফিপ।
হয় হয় শুনা পাইছোঁ তুমি শুনা পাইছা।
অ পাই আছোঁ। কি কৰি আছা?
আছিলো এনে অলপ বিচনাত, তুমি কি কৰিছা?
অ ময়ো আছো ৰবা এই আজি বহুত গৰম পৰিছে নহয়, গতিকে শুবই পৰা নাই। ভাবিলোঁ তোমাক এই ফোন এটা লগাওঁ, এই বিষয় এটাও ব আলোচনা কৰিবলগীয়া আছিল।
আচ্ছা কোৱাচোন।
মানে বিষয়টো আজি হ'ল আমাৰ, আ স্বাস্থ্য। যিহেতটো আমি স্বাস্থ্যক লৈ সকলোৱে। মানে আজিকালি ইমান এটা যতন নোলোৱা নিচিনা হৈছে মানুহ বিলাকে। যিহেতু ব্যস্ততাপূৰ্ণ জীৱন সকলোৰে, আহ দৌৰা দৌৰি। তুমি কি ভাবা স্বাস্থ্য, আমি কিয় মানে। যতন লব লাগে স্বাস্থ্যটো আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ।
অ আমি কওঁ ন যে স্বাস্থ্যই সম্পদ বুলি। যদি স্বাস্থ্য ভালে নাথাকে তেনেহলে। তোমাৰ আমি, জীৱনত যিয়ে নকৰো কিয়। সেই কামত সফল হলেও আমি একো শান্তি নাপাম, আৰু স্বাস্থ্য বৰ হলে আমাৰ। ধন সম্পদ হওক বা শি। স।।।।। ক্ক।।।।।।।।।।।।।।। ক্ষা বা চাকৰি, এই একো। আমি উপভোগ কৰিব নোৱাৰিম, আমি ভালদৰে মানে হেৰি কৰি থাকি শান্তিৰে থাকিব নোৱাৰিম বা ৰং মনেৰে থাকিব নোৱাৰিম আনন্দ মনেৰে থাকি ব নোৱাৰিম আৰু। তোমাৰ স্বাস্থ্য হৈছে মানুহৰ জীৱনৰ মানে আটাইতকৈ মূলবান সম্পদ। স্বাস্থ্য ভালে থাকিলে আহ আমি জীৱনৰ সকলো কাম সফলভাৱ সম্পন্ন। কৰিব পাৰিম ভালদৰে মানে সকলো কামত মনোযোগ দিব পাৰিম। অ এজন সুস্থ। ব্যক্তি শাৰীৰিক আৰু মানসিক আৰু সামাজিকভাৱে সুস্থ থাকিলে। তুমাৰ মানে যি কাম কাজ। কৰে বা যিবিলাক কাম কাজত তেওঁৰ মন আছে। সেই সকলোবোৰত তেওঁ আগবাঢ়ি যাব পাৰিব অকল সেই কাম কাজতে নহয় তেওঁ জীৱনৰ যিকোনো। অ পাছতে অগ্ৰসৰ হব পাৰিব।
ঠিক ঠিকেই ঠিকেই মানে। মানুহৰ স্বাস্থ্যতো প্ৰথমে ঠিক থাকিব লাগিব, তেতিয়াহে তেওঁ মানে ভবা ধৰণে কাম কৰিব বা। আহ কৰি যাব পাৰিব, আৰু মানে স্বাস্থ্য ঠিক থাকিলেহে মন মগজু আ ঠিক থাকিব নে কি কোৱা।
হয় হয় একেবাৰে সঁচা কথা আহ মানে মন মগো যদি ভালে নাথাকে তেনেহলে। তোমাৰ স্বাস্থ্যতো ভালে না নাথাকে আৰু সেই সি মানে স্বাস্থ। ভালে না নাথাকিলে আমাৰ গোটেই। মানে জীৱনটোৰ ওপৰতে তাৰ প্ৰভাৱ দে দেখা পোৱা যায় দিয়াচোন। আৰু শাৰীৰিক সাস। স্বাস্থ্য বজাই ৰাখিবলৈ আমি বহুখিনি মানে আ উম দায়িত্ব ল ল'ব লাগে। সেই যে
আমি অ কোৱাচোন কেনেধৰণে কি কি কৰিব পাৰোঁ ভাবি আ স্বাস্থ্য স্বাস্থ্যটো মানে ভালদৰে বজাই ৰাখিবলৈ।
হয় সেয়ে মানে তোমাৰ তাৰে ভিতৰত মানে কিছুমান হ'ল, যেনে আমি নিয়মিতভাৱে কি সুষম আহাৰ গ্ৰহণ কৰিব লাগে। আহ আৰু তোমাৰ নিয়মীয়া ব্যয়াম কৰিব লাগে। যোগা কৰিব লাগে যাতে আমাৰ শৰীৰটো ভালদৰে থাকে বা পৰ্যাপ পৰ্যাপ্ত পৰিমাণৰ, এ টোপনি যিটো আমি কওঁ যে আমাৰ এতিয়া ধৰা প্ৰাপ্তবয়ষ্ক লোকে তোমাৰ, এ ছয়ৰ পৰা সাত ঘন্টা অ মানে টোপনি মাৰিবই লাগে যথেষ্ট পৰিমাণে আহ যাতে সেই টোপনিৰ জৰিয়তে আমাৰ শৰীৰটো ভালে থাকে বা আমাৰ স্বাস্থ্য ভালে থাকে। আৰু আমি পৰিষ্কাৰ পৰিছন্নতা আহ মানে বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ আমি যদি পৰিষ্কাৰ হৈ থাকো তেতিয়া আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো তাৰ ভাল প্ৰভাৱ দেখা পোৱা যায়, আৰু নিয়মিত ভাৱে যদি সুষম আহাৰ আমি ব্যৱহাৰ কৰোঁ য'ত আমাৰ যথেষ্ট পৰিমাণে প্ৰটিন হওঁক কাৰ্বহাইড্ৰেট হওঁক ভিটামিন হওঁক বা খনিজ লৱন বা চৰ্বি জাতীয় এনে এনে ধৰণৰ পদাৰ্থসমূহ থাকে আহ যাৰ যি আমাৰ শৰীৰটো সুস্থ কৰি ৰখাত বা স্বাস্থ্যৱান কৰি ৰখাত যথেষ্টখিনি সহায় কৰে মই ভাবো যে। এইখিনি মানে এই এনেধৰণৰ কাৰকসমূহে আ আমাৰ আ চা সু স্বাস্থ্যৰ অধিকাৰী হ'বলৈ আমাক যথেষ্টখিনি সহায় কৰে।
হয় হয় ঠিকে কৈছা তুমি মানে নিয়মিত ব্যায়াম আহ ধ্যান বা যোগাসন সেনেকুৱা ধৰণৰো মানে। আহ কিছুমান কাম কৰিলে আমাৰ মানে মন মগজু বা স্বাস্থ্যটো সুস্থ হৈ থাকে নহয় জানো।
একেবাৰে সঁচা কথা বা কিন্তু আজিকালি দেখা পাইছোঁ ন। যে আজিকালি ল'ৰা ছোৱালী বিলাকে এই। তোমাৰ স্বাস্থ্যকৰ খাদ্য বস্তুতকে বেছিকৈ ফাষ্ট ফুডটোতে মানে পচন্দ কৰে তেওঁলোকে এই ৰাস্তাৰ অহ সন্মুখত এ বিক্ৰী কৰি থকা সেই ফাষ্ট ফুডসমূহ নিয়মিত নিয়মিতভাৱে খাবলৈ মানে বেছি ভাল পায় বা সেইটোৰ প্ৰতি বেছি আকৰ্ষিত। আৰু যি তেওঁলোকে কিন্তু এই যে তেওঁলোকে নিয়মিতভাৱে ফাষ্ট ফুডসমূহ খায় তাত বহু পৰিমাণে টো পৰিমাণে তোমাৰ মেদ বহুলতা থাকে বা ডায়বেটিছ আৰু হৃদৰোগ এই সকলো বোৰ সমস্যাৰ মানে সৃষ্টি হোৱাটো দেখা পোৱা যায় এ এই আৰু যিহেতু আমি নাজানো যে সেই ফাষ্ট ফুডসমূহ সেই খাদ্য বস্তুবোৰ কেনেদৰে বনোৱা যায় ভালদৰে পৰিষ্কাৰ পৰিছন্নতা বজাই ৰাখে নে নাই কে কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰে বা কেনেক কেনেকুৱা ধৰণৰ মচলা পাতি ব্যৱহাৰ কৰে সেইবোৰ টো আমি গম নেপাওঁ কিন্তু আমি গম নোপোৱা পৰ্যন্তো আমি সেইবোৰ খাবৰ কাৰণে যথেষ্ট আকৰ্ষিত হওঁ কিন্তু যিবিলাক খাদ্য আমাৰ চকুৰ সন্মুখত ভালদৰে থাকে তাৰ জ জৰিয়তে আমাৰ ঘৰতে অ মানে বনোৱা হয় সেইবোৰ খাদ্য আকৰ্ষণটো হয়। আ আকৰ্ষণটো আমাৰ যথেষ্ট কম বুলি ক'ব
উম উম ঠিকেই ঠিকেই মানে এই মই মই, মই তাকে কৈছোঁ যে ফাষ্ট ফুড মানে দোকানবোৰত এই তেলবোৰ যে ব্য ব্যৱহাৰ কৰে সেইবোৰ মানে প্ৰায় বহু দিনে বনায় প্ৰায় এমাহ দুমাহ তিনিমাহ পৰ্যন্ত পুৰণা মানে একে খিনি তেওঁলোকে তেওঁলোকে আৰু ন নতুন তেল তাতে ঢালি ঢালি মানে ভাজি থাকে তুমি চাবাচোন লক্ষ্য কৰিবা সেই তেলবোৰ। একেবাৰে মানে কলা হৈ যায় গতিকে সেই তেলবোৰত ভজা যদি খাদ্য ধৰণৰ মই নিজে মই প্ৰমাণ পাইছোঁ মই যেতিয়া মানে ফাষ্ট ফুড খাওঁ এ তেতিয়াই মানে মোৰ বিভিন্ন ধৰণৰ পেটৰ অসুখ বা এনেকুৱা ধৰণৰ সমস্যাত মই ভুগো। গতিকে মই সেই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ।
উম হয় ঠিকেই কৈছা তোমাৰ কাৰণ এনে। ধৰণৰ সমস্যাতো দেখা পোৱা যায়েই থাকে আজিকালি আমাৰ এই ছাত্ৰ ছাত্ৰী হওক বা যুৱ প্ৰজন্মৰ মাজত এই। সমস্যাটো মানেষকৈ দেখা। পোৱা য তেওঁলোকে এই ইয়াৰ প্ৰতি বেছিকে আকৰ্ষিত হৈ যায় তাৰ ফলত মানে এনেধ। বস্তু খোৱাৰ পিছত তেওঁলোকে ৰাতি ভাত নাখায়। তাৰ ফাষ্ট ফুড খাই পিনে শুই থাকে যাৰ ফলত তেওঁলোকৰ গে। বা চুগাৰ ডায়েবেটিছ এনেধৰণৰ বহুতখিনিেত তেওঁলোকৰ মানে যথেষ্টখিনি। সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় আৰু মই ভাবো যে এই। স্বাস্থৰ অধিকাৰ হব দ আমি নিয়মিত ভাৱে এ ব্যায়াম কৰি থকা যে। মানে দৰকাৰে সাধাৰণতে আমি যদি। ৰাতিপা সোনকালে উঠি কম ক মানে কম চ কম ত্ৰিশ মিনিট সময় যদি আমি ব্যয়াম কৰো বা। শাৰীৰিক কাৰ্যকলাপ কৰো। সি আমাৰ মানে যথেষ্ট খিনি ৰোগ নিৰাময় কৰি ৰখাত যথেষ্ট খিনি সহায় কৰে বুলি মই ভাবো। তুমি কি ভাবা এই বিষয়ে।
ঠিকেই আমি নিয়মিত ভাৱে ব্যায়াম বা যোগাসন হওক বা মানে খোজ কঢ়া হওক আহ বা দৌৰা এনেকুৱা ধৰণৰ যদি কিছুমান মানে আমি কাৰ্যকলাপ কৰি থাকো নহয় য'ত তোমাৰ মানে অংগ সঞ্চালন হয় তেতিয়া মানে আমাৰ শাৰীৰিক মানে বাবে আহ বৃদ্ধি বা এনেকুৱা বিকাশ। যত হৈ থাকে বা তেনেকুৱা তেনেকুৱা কৰিলে মানে আমাৰ এই ৰোগ বিলাকৰ পৰা বা আমাৰ যি মেদবহুলতাৰ সমস্যা চৰ্বি জমা হোৱা সমস্যা তেনেকুৱা ধৰণৰ সমস্যাৰ পৰা আৰু বেমাৰ বোৰৰ পৰা মানে আঁতৰ থাকিব পাৰিম এতিয়া মই তোমাক এটা কথা সুধিব বিচাৰিছো। যে এই আমাৰ স্বাস্থ্যত এই আমাৰ যিবোৰ মাদক দ্ৰব্য আছে সেইবোৰ। কিবা প্ৰভাৱ পেলাই নেকি কি ক'বা এই ক্ষেত্ৰত।
তই মানে মাধৱ দ্ৰব্যৰ বহুত বেয়াকৈ প্ৰভাৱ পেলাই বুলি মই কব বিচাৰো। কাৰণ তোমাৰ এই মাধৱ। দ্ৰব্যতটো সীমিত ভাৱে যদি ব্য্ৱহাৰ কৰা তাৰ একো কু প্ৰভাৱ তেনেকুৱা দেখা পোৱা নাযায়। কিন্তু সেই সীমাটো যদি পাৰ হৈ যায় বা অতিমাত্ৰা হিচাপে। যদি ব্যৱহাৰ কৰা কৰা যায় তেতিয়া মানে মাদক দ্ৰব্যতো বহুতে কু প্ৰ্ভাৱ পেলায়। কাৰণ যেতিয়া মাধৱ দ্ৰব্য। তোমাৰ ব্যৱহাৰ কৰা যায় তেতিয়া সেই মানুহজনৰ আহ নিজে গম নাপায় যে কি কৰি আছে। তেখেতৰ খং হওক বা ভয় হওক বা স খা বা আহ উ উদ্বেগ নাও এই সকলোবোৰ মানে তেখেতে নিজে এ গম নাপাই যে তেখেতে মানে ভয় কৰিছে নে খং কৰিছে মানে তেওঁ মানুহ নিজে সেনেকুৱা পৰিস্থিতিত আহি যায় হয় হিতাহিত জ্ঞান হেৰুৱাই পেলা। কোনোবাই কিবা ক'লে তৎক্ষণাত খং খং উঠি যায় বা তৎক্ষণাত মানে চিঞৰি দিয়ে। এ সেনেকুৱা ধৰণৰ পৰিস্থিতি আহি পৰে আৰু এই মাদক দৱ্যৰ ফলত মই আজিকালি তেওঁলোকে মানে ভুলসংগৰ। পৰি হওক বা বন্ধু বান্ধৱীসকলৰ আহ চলনাত হওক বা পৰিয়ালৰ বা। বা তোমাৰ ফলাফলৰ হতাশাত হওক এই সকলোবোৰৰ ক্ষেত্ৰত মানে তেওঁলোকে মানে নিজৰ জীৱনটোত মাদক দ্ৰব্যক আকৰ্ষিত মানে আঁকোৱালি লৈছে আহ কিন্তু তেওঁলোকে গম নাপায় যে এই মাধৱ দ্ৰব্য তেওঁলোকৰ এই জীৱনৰ এ যিটো লক্ষ্ৰ সেইটো মানে যথেষ্ট পৰিমে বাধাগ্ৰস্ত কৰি আৰু আজিকালি আমি দেখা পাই থাকো ন মাদক দ্ৰব্য ব ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্টখিনি ধৰাস্বালী হও বা ছাত্ৰ ছাত্ৰীবাজ। যুৱতীৰে তোমাৰ জীৱন ধ্বংস হৈ গৈছে।
হয় শুনি আছা
হয় হয় শুনা পাইছো তাকে কৈছো হয় শুনা পাইছো অ মানে আজি আমি দেখা পাইছো। শুনা যে এই মাদক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমানৰ এ যিখিনি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ জীৱন মানে যথেষ্ট ধ্বংস হোৱাৰ প পিনে পৰিণত হৈছে, হয় পৰিণত হৈছে যাৰ ফলত লোক মানে এ তাৰ পৰা এ এ মানে কাঠ খাই এইবোৰ বিচাৰিলেও তেওঁলোক কে আহিব পৰা নাই কাৰণ ত তাৰে যিটো এ মানে আকৰ্ষণ সেইটো মানে যথেষ্ট হয় যথে ষ্টখিনি তেওঁলোকৰ ওপৰত মানে পৰিছে যাৰ ফলত তেওঁলোকে মানে যথেষ্টখিনি প্ৰভাৱিত হৈছ
উম উম উম ঠিকেই। মানে তেওঁলোকৰ সেই নিচাযুক্ত দ্ৰব্যৰ ফলত মানে তেওঁলোকৰ যি আসক্তি তেওঁলোক যদিও মানে ওলাই আহিব বিচাৰিছে তথাপিও পোৱা নাই এতিয়া ধৰক কিছু মানে নিছামুক্তি কেন্দ্ৰতো যায় কিছুমানে সুফল পায় কিছুমানে নাপায়। ইয়াৰ মূল কাৰণ হৈছে তেওঁলোকৰ মানে মন মনৰ যিটো মানে শক্তি সেই মনৰ শ ক্তী জৰিয়তেহে মানে তেওঁলোকে মানে সেই তাৰ সেই তাৰ পৰা মানে যি নিচ চা সেই নিচাৰ পৰা ওলাই আহিব পাৰিব সেই বুলিয়ে ভাবোঁ। আৰু আৰু মান কি হয় এতিয়া নৱ প্ৰজন্ম খিনি নৱপ্ৰন্মখিনিয়ে মানে বেছি স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে কিয়নো আজিকালি চোৱা তুমি সকলোতে ভেজাল খাদ্যই পাবা আমি শাক- পাচলিয়ে কোৱা বা ফল মূলেই কোৱা সকলে ভালে ভেজাল গতিকে স্বাস্থ্যৰ প্ৰতি আমি খুব সজাগ সচেতন হ'ব লাগে আৰু বিশেষ আমি মানে সজাগতা সভা কিছু মানো আয়োজন কৰিব লাগে নহয় নে।
হয় হয় একদম সঁচা কথা আৰু তোমাৰ এই স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি যদি বিশুদ্ধ আৰু নিৰাপদ পানী খাওঁ তেতিয়াও আমাৰ সুস্বাস্থ্য মানে নিৰা নিৰাপদ হৈ থাকে আৰু দিনে মানে পৰ্যাপ্ত পৰিমাণে পানী খালে আমাৰ শৰীৰ স তেজ হৈ থাকে আৰু বিভিন্ন ধৰণৰ তোমাৰ শাৰীৰিক কাৰ্য সঠিক ভাৱে চলি থাকিব আমি সক্ৰিয় হব দিয়াচোন, আৰু এনে ধৰে বিশেষকৈ মানে পানী আমাৰ স্বাস্থ্য সুস্বাস্থ্যৰ বাবে বহুতে দৰকাৰী বুলি মই ভাবোঁ।
হয় হয় হয় ঠিকেই। অ তোমাৰ লগত আজি বহুখিনি অভিজ্ঞতা হ'ল মোৰ ভাল লাগিল আলোচনা কৰি এই বিষয়টোৰ ওপৰত। আমি পৰৱৰ্তী সময়ত আমি আৰু বহলকৈ আলোচনা কৰিম দিয়া ইয়াৰ বিষয়ে। আজি ইমানতে সামৰো। ঠিক আছে হয় ধন্যবাদ।
হয়।
আ